কি কৰিছা?
এনে ইউটিউব চাই আছিলো ৰ'বা তুমি।
ময়ো এনেই বহি আছিলো বাকি চাহ পানী খালা
অ খাল ৰবা পিছে যোৱাকালিচোন কলেজত অসমৰ যি উৎসৱবোৰ তাৰ ওপৰত এটা অনুষ্ঠান হৈ গ'ল শুনি বৰ ভাল লাগিল কিন্তু তুমি গ'ল নে নাই তাতে
হয় ময়ও গৈছিলো খুব ভাল লাগিল সকলো আমাৰ অসমৰ উৎসৱৰ বিষয়ে আলোচনা হল তাতে আৰু মানে তোমাৰ ধুনীয়া লাগিল আৰু পৰিৱেশতটো এটা
ঠিক কৈছো এনেওতো অসমৰ উৎসৱবোৰৰ বিষয়ে আলোচনা কৰিবলৈে যদি যাওঁ আমি তাৰে কথাটো শেষ নহয় দেচোন ইমান বৈচিত্ৰ আছে
হয় হয় মই ভাবো আমাৰ এই বৈচিত্ৰ অসমৰ আটাইতকৈ ডাঙৰ সৌন্দৰ্য এই বৈচিত্ৰসমূহে অসমখনক এ এক কৰি ৰাখিছে
অ একেবাৰে মানে তুমি ধৰা বিহুৰ পৰাই আৰম্ভ কৰা যাওক ধৰা অসমীয়া মানুহৰ জীৱনৰ লগত বিহু কিমান ওতঃপ্ৰোতভাৱে জড়িত থাকে সেইটো প্ৰত্যয়েকজন অসমীয়াই জানে
হয় হয় একেবাৰে ৰঙালী বিহু আহিলে যেন সমগ্ৰ অসম তোমাৰ আনন্দত আত্মহাৰা হৈ পৰে ঢোলৰ মাত শুনিলেতো ৰবই নোৱাৰি
আৰুতো তোমাৰ সৰু কালত আমি যেতিয়া সৰু আছিলো তেতিয়া বিহুৰ সময়ত নতুন কাপোৰ পোৱাৰ বাবে কিমান যে অপেক্ষা কৰিছিলো নতুন নতুন চ কাপোৰ পিন্ধিম বিহুলৈ যাম বিহু শিকিম বা বিহু গাম বা বিহু নাচিম কিমান যে হেঁপাহ আছিল
হয় দিয়া মোৰো একেই নতুন মানে কাপোৰ লব কাৰণে ইমান উৎসাহ আছিল সৰুতে এতিয়াও বাৰু সেইয় অপেক্ষা কৰি থাকো আৰু বিহুৰ আহিলে ঢোল পেপাৰ শব্দ শুনিলে একেবাৰে নাচিবই মন যাই থাকো কি
আৰু মাঘ বিহুৰ কথাটো বেলেগে একেবাৰে ভোগালী বিহুৰ ভোজ ভাতে হওক বা উৰুকাৰ ৰাতিয়ে হওক বা মেজি জ্বলোৱা এইবোৰৰ মজা আন ক'তো নাই কিন্তু আৰু ধৰা এইবোৰৰ মজা আচল মজাটো তুমি গাঁৱতহে পাবা কিন্তু চহৰত মানে নোপোৱা দিয়াচোন ইমান চহৰত গাঁৱতো এখন সমাজ এটা পৰিয়াল হৈ পৰে ন তাতে উপভোগ কৰাৰ মাজতে বেলেগ আৰু উৰুকাৰ ৰাতি ধৰা বেলেগৰ ঘৰৰ পৰা তুমি খৰিবোৰ চুৰ কৰি আনি যিদৰে আমি জ্বলাও বা ভোজ ভাত খাওঁহে তাৰে মজাটো আৰু তাৰ আনন্দটোৱে বেলেগ
হয় দিয়া তুমি একেবাৰে মোৰ মনৰ কথাটোৱে কৈছা পৰিয়াল আৰু বন্ধু বৰ্গ একেলগে উ খোৱা লোৱা কৰাৰ দৰে আনন্দ আৰু বেলেগ একো হবই নোৱাৰে আৰু এইটোও হয় যে গুৱাহাটীত সেইটো ইমান আনন্দ নাই বাৰু গাঁৱত যিটো এটা আমেজ পোৱা যায়, আহ মাঘ বিহুৰ আগৰ দিনা তুমি ভেলাঘৰ সাজি সকলোৰে লগত ভোজ ভাত খাই সেই ভেলাঘৰতে ৰাতিটো কটোৱা, পিছদিনা আৰু উঠি কিনে গা পা ধুই মেজি জ্বলাই তাৰ পৰা আশীৰ্বাদ লোৱা সেইবোৰৰ দৰে আৰু একো হবই নোৱাৰে, কিমান যে এটা ভাল লগা আমাৰ অসমীয়া মানুহৰ বাবে এই বিহুটো, আমি খুব মানে হেঁপাহেৰে উদযাপন কৰো আৰু।
হয় দিয়া আৰু মানে চহৰত আৰু ক'তনো সেইবোৰ পাবা কাৰণ চহৰত ইমান ব্যস্ততা কোনো কাৰো বাবে আহৰি নাপায়, ধৰা নিজৰ ঘৰৰ মানুহক দিনটো কথা পতাৰো সময় নাথাকে, কামৰ পৰা সেইটো অ চহৰত আৰু সেইবোৰ উপভোগ কৰাৰ মজাও নাই দিয়াচোন গৱত পোৱা যায়।
আৰু মানে আহ গাঁৱৰ যিটো এটা গাঁৱলীয়া পৰিৱেশৰ মাজত আমেজ পোৱা যায় সকলো বস্তুৰে তেনেকৰে গুৱাহাটীত পোৱা নাযায় আমি সকলো বস্তু ইয়াতে ভালদৰে উপভোগ কৰিব নাপাওৱেই, যিহেতু সকলোবোৰ মানুহে ই াৰে ব্য্স্ত সকলোৱে কামে কামে ব্যস্ত থাকে, দিনতটো অলপো মানে সময়ে নাপাওঁ, গাঁৱৰ মানুহবোৰৰ এতিয়া মৰম বোৰে বেলেগ আৰু, সকলোবোৰ একেলগে মিলি জুলি থাকে।
অঁ বাকী এইবোৰ কথাটো ঠিকে আছে দিয়াচোন বিহুৰ কথা পাতি আছিলোঁ যিহেতু ৰঙালী আৰু ভোগালী বিহুৰ কথাটো ক'লোৱৱেই কাতি বিহুৰ কথাও আমি ক'ব লাগিব দিয়াচোন কাৰণ ইয়াৰ তাৎপৰ্যও বহুত অসমীয়া সমাজত।
হয় হয় কাতি বিহুৰ নামতো ল'ব লাগিবই যিহেতু তিনিটা বিহুৰ ভিতৰত কাতি বিহুতটো আমাৰ পৰে আৰু সেই কাতি বিহুৰ সময়ত অলপ অসমত কঙাল হয় যদিও তাৰো কিন্তু এটা বেলেগ বিহুতটো সুকীয়া আৰু পথাৰত চাকি জ্বলোৱা তুলসী পুলি ৰুই তাতে সন্ধিয়া ধূপ চাকি জ্বলোৱা এইবোৰ এটা কৃষিভিত্তিক জীৱনৰ লগত জড়িত যিহেতু আমাৰ অসমৰ সকলোবোৰ মানুহে কৃষি জীৱি কৃষি কৰি খায়, গতিকে এই কঙালী বিহুতটো আমাৰ বাবে দুয়টা বিহুৰ সমানেই মূল্্যবান আৰু আমি এইটো বিহুতটো ভালদৰে ধূপ চাকি জ্বলাব লাগে আৰু লখিমীয়াক আদৰিব লাগে যাতে আমাৰ ভঁৰাল চহকী হয় অহা বছৰলৈ।
অ আৰু কেৱল বিহুৱে নহয় দিয়াচোন অসমৰ আন জনগোষ্ঠীৰ উৎসৱবোৰো বৰ আকৰ্ষণীয় হয় এই ক্ষেত্ৰত কবলৈ গলে।
হয় হয় আমাৰ অসমীয়া জনগোষ্ঠীটোৰ লগতে অসমত আৰু বিভিন্ন জনগোষ্ঠী আছে, যেনেকে তোমাৰ মিচিং জনগোষ্ঠীৰ আলি আই লৃগা, ফাগুন মাহৰ প্ৰথম বুধবাৰত পালন কৰা হয়।
অ আৰু সেই উৎসৱত যিটো নৃত্্য আৰু গীতবোৰতো বৰ ধুনীয়া লাগেই দিয়াচোন আৰু তেওঁলোকৰ থলুৱা খাদ্যবোৰতো থাকে লগতে তোমাৰ বিশেষকৈ যিটো গুমৰাগ নৃত্য সেইটো চাবলৈ মোৰ বৰ ভাল লাগে।
হয় হয় সেই নৃত্য গীতবোৰ বৰ ধুনীয়া লাগে চাবলৈ যিহেতু আহ অসমৰ বিভিন্ন জনগোষ্ঠীৰ দৰে দৰে মিচিং জনগোষ্ঠীটো এটা আহ জনপ্ৰিয় জনগোষ্ঠী, সেই আলি আই লিগাঙৰ যিবোৰ নৃত্্য বা সিহত সৰ খাদ্যয় সম্ভাৰ সেইবোৰ উপভোগ কৰি খুব ভাল লাগে।
আৰু সেইদৰে তুমি ধৰা বড়ো জনগোষ্ঠীৰ বৈশাগুৰ কথাও ক'ব পৰা দিয়াচোন যেনেকে আমি বহাগ বিহু পালন কৰো তেনেকে তেওঁলোকে বৈশাগু উৎসৱ পালন কৰে।
হয় হয় আহ বড়োটো অসমৰ এটা মূল জনগোষ্ঠী আমি যেনেদৰে বহাগ বিহু পালন কৰো তেওঁলোকে তেনেদৰে বৈশাগু পালন কৰে আৰু বড়ো সমাজৰ এক গুৰুত্বপূৰ্ণ উৎসৱ এইটো এটা বৈশাগু, সিহঁতে তাতে ত গীত আনন্দৰে এটা পৰিপূৰ্ণ পৰিৱেশত সেইটো বৈশাগু পালন কৰে আৰু বিভিন্ন ধৰণৰ থ থলুৱা সিহঁতৰ খাদ্য আদিৰে এ বৈশাগুটো পালন কৰে ন।
হয় হয় আৰু লগতে তুমি ধৰা বড়ো আৰু সেইবোৰৰো কথা ক'ব পাৰ আৰু। কাৰণ সেইবোৰো যথেষ্ট আকৰ্ষণীয় হয় দিয়া সোন।
হয় দিয়া বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন আহ উৎসৱে আমাৰ সাংস্কৃতিক সম্পদ বোৰ বৃদ্ধি কৰিছে, মিচিং কাৰ্বি, বড়ো, অসমীয়া, এই সকলোবোৰ মিলি কিনে এটা উ অসমখন মানে পৰিপূৰ্ণ কৰি ৰাখিছে, বিভিন্ন ধৰণ ৰ জাতিৰ তোমাৰ বিভিন্ন উৎসৱ বিভিন্ন, থলুৱা খাদ্য, এইবোৰেৰে অসমখন পৰিপূৰ্ণ হৈছে আৰু এইবোৰৰ মাজেৰে আমাৰ সকলো জাতিৰ মাজত এটা একতা ভাৱ এতিয়াও বৰ্তি আছে।
ঠিক সেইদৰে তোমাৰ ধৰা দুূৰ্গা পূজাৰ যিটো সময় সেই সময়তো তোমাৰ অসমৰ বিভিন্ন ঠাইৰ বৰ উৎসাহ দেখা যায় দিয়াচোন।
হয় হয় পূজা মণ্ডপ ত পূজা মণ্ডপৰ আলোকসজ্জা আৰু সাংস্কৃতিক অনুষ্ঠান বোৰে উৎসৱৰ পৰিৱেশ সৃষ্টি কৰে একদম মানে ভাল লাগে আৰু সেইখিনি সময়তো চাৰিওফালে উখল মাখল পৰিৱেশ অসমৰ চাৰিওফালে। দুৰ্গা পূজাৰ সময়ত বৰ ভাল লাগে চাৰিওফালে মানে পূজা মণ্ডপ আলোকসজা সাংস্কৃতিক অনুষ্ঠানবোৰ একেবাৰে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে আৰু চাৰিওফালে।
থাকে আৰু দুৰ্গা পূজা বুলি ক'লেতো তোমাৰ জিলাপীটো থাকে আৰু সকলোৰে প্ৰিয় আৰু লগতে তোমাৰ ধৰা ৰাতিপুৱাই উঠি পূজা মণ্ডপত গৈ দেৱীৰ সেৱা লোৱা আৰু তোমাৰ ধৰা স্বস্তিৰ পৰা ড দশীলৈকে দেৱীৰ আৰাধনা কৰা, আৰু দ অসমী দিনটোত সকলোৱে মিলি দেৱীক বিসৰ্জন কৰা এই সকলোবোৰ মানে এই সকলোবোৰ অনুষ্ঠানে অসমীয়া জীৱনৰ লগত জড়িত হৈ থকা বুলি ক'ব পাৰা আৰু তুমি।
হয় হয় দুূৰ্গা পূজাৰ সময়তো খুব ভাল লাগে, আমি ষষ্ঠীৰ পৰা যিহেতু দশমীলৈ দেৱী মাক আৰাধনা কৰো, ৰাতিপুৱাই গৈ দেৱী মাৰ চৰণত পূজা কৰো সেইখিনি সময় খুব ভাল লাগে আৰু অসমৰ প্ৰত্য়েকটো জনগোষ্ঠীয়ে দুূৰ্গা পূজা খুব উলহ ম আালহেৰে পালন কৰে আৰু সকলোৱে মিলি কিনে যিহেতু একগোট হয় এই উৎসৱবোৰ আমি পালন কৰো গতিকে খুব ভাল লাগে আৰু।
বাকী তুমি দুৰ্গা পূজাই হওক বা বিহুৱেই হওক বা দীপাৱলীয়ে হওক তাৰ ভিতৰত কোনটো উৎসৱ বেছি ভালায়? ৱাহ
মই আহ এইকেইটা উৎসৱৰ ভিতৰত কব গলে বিহু ভাল পাও কিন্তু তাৰ লগতে দীপাৱলীটো মোৰ খুব প্ৰিয় যিহেতু দীপাৱলী এটা পোহৰৰ উৎসৱ আৰু আমি গধূলি সময়ত দীপাৱলীৰ সময়ত আমি যিহেতু চাৰিওফালে চাকিৰে পোহৰ কৰি টোলো গতিকে মোৰ দীপাৱলীটো খুব প্ৰিয় আৰু সেই সময়তে একেলগে কালি পূজা উদযাপন কৰা হয়।
অহ কালী পূজাও অত্যন্ত প্ৰয়োজনীয় দিয়াচোন অসমীয়া জনজাতিৰ বাবে বা অসমীয়া সমাজৰ বাবে যিটো এটা আস্থা বৰ্তি আছে। পৰা সেই আস্থাটো আগুৱাই লৈ যোৱাৰ বাবে
হয়।
বাকী
ঈদৰ সময়ত টো বহুত ঠাইত আনন্দময় পৰিৱেশ দেখা যায়। দেখা যায় হয়নে?
হয় হয় মানে সকলো জনগোষ্ঠীয়ে ধৰা অসমীয়া সমাজত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু-আৰু তেওঁলোকৰ উৎসৱবোৰে আৰু যথেষ্ট গুৰুত্ব আগবঢ়াই দিয়ে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত। সেইবাবে মানে হয়। টো অ অসমীয়া সংস্কৃতি ইমান বৈচিত্ৰ থাকিলেও তোমাৰ একতাটো কমি যোৱা নাই
হয় দিয়া অসমত উৎসৱ মানে কেৱল আনন্দই নহয় ই এটা পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰো সুযোগ যিহেতু আমি কোনোৱে সময় নাপাও ভালদৰে পৰিয়ালৰ লগত ভালদৰে বহি কথা পাতিবলৈ বা সময় বা কটাবলৈ গতিকে এই উৎসৱ বোৰে এটা এটা সুযোগ আৰু আমি যাতে পৰিয়ালৰ লগত বন্ধু বৰ্গৰ লগত ভালদৰে সময় কটাব পাৰো।
ক ভাবিলে মনটো কিবা লাগি যায় বা কি তোমাৰ ৰাখিছোঁ দিয়া নহ'লে এতিয়া পিছত আৰু কথা পাতিম এইবোৰৰ ওপৰত
অ হয় দিয়া আজিলৈ ৰাখিছো পিছত আকৌ এদিন সময় পালে কথা পাতিম।
ঠিক আছে।
ওম্ দিয়া